হেল্ল'।
উম,
উম, কি কৰি আছা?
এনে বহি আছো।
ক'ত আছা?
তাত খালি?
নাই ভাত খাম আৰু অলপ দছটা এঘাৰটামানত খাম আৰু।
উম,
নাই নিজে হা
নাই বনাই নাই।
খাবা লাগে সোনকালে।
হয় বাৰু বনাম। বজাবন বাইছে বজাৰৰ পৰা পৰা উম, আনাৰ পিছত? মাংস।
কিবা
বুইলাৰ।
কিহে দি বনাবি?
কিহে দি বনাম? আলু পিয়াজ বিলাহি।
উম,
কোনে বনাই আছা?
আৰু
উম,
এচাইন কেইটামান আছে?
এচাইন তিনটা।
অ, না বাকী খবৰ ভাল?
উম', আচ উম,
ঠিকে চলি আছে চব?
অ, অ, আছে।
উম মঠিক ন হলিয় দিয় আছো
বাইচ তাৰিখ তেইচ তাৰিখ চৌবিচ তাৰিখ এই তিন দিনৰ ভিতৰত অফ লবি।
কে
মেলাত যাবা
মেলাত মই যামেই মই যামেই এতিয়া এই কেইদিনৰ ভিতৰতে যাম। মা, মই কৈছোৱে চোন যাম বুলি।
ক
অ মো যাব মন যায় আছে কি কৱাই
মেলাত নাযাও
মেলাৰ তো পাছত দেখা যাব কিন্তু এই কেইদিনৰ ভিতৰত মই যামেই।
মেলাটো জানা।
সেইটো দেখা যাব পাছত।
উম
একদিনৰ ভিতৰত যাব লাগিব। এনে যাম।
কিবা আছে কিজানি!
একো নাই। ঐ ক কেতিয়া যাম?
উম
তই নাযাওঁ নে?
যাম, কোন দিনা অফ দিয়ে বা।
দেবু আজি কি বাৰ?
বুধবাৰ।
কেই তাৰিখ
আজি তিনি
পাঁচ তাৰিখ মানে দিবা।
ওম
পাঁচ তাৰিখ মানে যাবা লাগিব। সোনকালে যাম ৰাতিপুৱাই ৰাতিপুৱা ছয়টা ছয়টামান বজাত উঠিকেনে সাতটা মান বজাত গুচি যাম। সোনকালে গুচি আহিম দহটামান বজাত গুচি আহিম।
উ আগতে ক'ব লাগিব কোননো হয়। মই ডিউটি কৰিব ুৱ লাগো ন তই হঠাৎ দিলি কেনেকে?
এক দিন আগতে হ'ব? আজিলি জীৱন হব কালি কেনেকুৱা পাল?
প্লিজ বনাওঁক। গধূলি শুক্ৰবাৰে হব নেকি! চালি
নাই কেতিয়াবা মৰ্ণিঙত বনাই আজি মৰ্ণিঙত। কোন আহিছে?
উম্‌-
তিনদিনৰ ভিতৰত কোম্‌বাত টো হব আৰু।
উম্‌-
মই তাকে ভাবি আছোঁ, মই বস্তুখিনি ইয়াৰ পৰাই লৈ যা যাম ন তাতে কিনি পাবি।
উম্‌-
কি -কি নিবা লাগে সেইটোও নাজনো।
ই শৰাই এখন নিলি হ'ল।
ভালে লাগিল। অহ ', ভিতৰতো সোমাব পাৰিম ছাগে এতিয়া,
ভিতৰত পাৰি কিন্তু লাইন পাতব' লাগব' আৰু বহুত।
সোনকালে যাম।
উম্‌
চাই লও ৰাণাৰ যদি সোনকালে ডিউটি আছে তেনেহলে ৰাণাৰ গাড়ীখনে লৈ যাম।
অ'
যে', ৰানাইটো গাড়ী চলাম বুলি কৈ আছে। যে, 'এতিয়া ক'ত বা গাড়ী চলাই আছে সি, সেইটোও গেৰাণ্টি নাই। তাক মই বুজাই দিছিলোঁ কথাখিনি এনেকে -এনেকে কবি তই। এই', কাম নকৰো বুলি কৈছি। এ', কি, বা ফোনো মাৰা নাই ৰ', পৰহি দিনা ফোন মাৰছিল জয়ন্তই, কি ক'ম- তোক। ম' বোলো এনেকে কবি, এনেকে এনেকে কৈছে। নহব, তাৰ এক মাহৰ পইছা মাৰা যাব না য'ত কৰি আছে।
উম্‌',
গাড়ী লৈ গেলেটো ভাল, কিন্তু গাড়ী নিবা দেই নে নাই গেৰাণ্টিও নাই ওপৰত।
উম্‌- উম্ - উম্ - উ
আৰু গাড়ী নিবা নেদলি আৰু দিগদাৰ হৈ যাব আৰু যে এশ দেৰশ কেই টকা? পাঁচশ ছয়শ টকা ভৰ্‌ বা লাগব' গাড়ী- তাৰ পাই ল'ব লাগলি। তাৰয
হ ', খোজ -কাঢ়ি যাৱাটো আৰু মুস্কিলেই আছে। ৰাতিপুৱা পাৰিম বাৰু আহাতে আৰু গাড়ীতে আহিবা লাগব',। এইফালদি নহয়, দাদা সেইফালদি যাওক।
ভাত বনাই আছা নে, না বনাবি?
অ
হয়
যাব বাৰো কিন্তু যাবা ইচ্ছা নাই। এনে এন্দেৰ অলপ, মানে কিবা ভাল নালাগে এইবাত।
উম।
আৰু সেইটো বিল্ডিংটো অলপ চছেপাৰেট না, কি আছিল দাদা? কি আছিল? কিহৰ কাৰণে, পেচেণ্ট ক'ত আছে? কি পৰ্মেন্তেৰ ইয়াত নাই, জা জেনেৰেল ৱাৰ্ডত চাইলক জেনেৰেল ৱাৰ্ডত চাইলক। ওলাই গৈছে। এই চাৰ আহিছে জাৰাইট। উ উম।
দে সোনকালে খাই লবি। আহা যদি আহ যদি অলপ টেম ৰখি দিবি।
আচছা ন, দে।
এ হেৰি কৰ যে এ কি আছিল কিবা কব হছিল ৰ হ ৰ অলপ সময় এক মিনিট দুই মিনিট সময় ৰ, কিবা এটা কব খুজছিলো পাহৰি গলো। উ।
উ পেচ চনেত বেয়া হৈ আছিল। ৰিজ হেই আচাৰ খিনি বনাম। বনাই কেনে
মিথে বস্তা নহা ম
অলপ মিঠা আচাৰ বনাম অ টেঙা আচাৰ বনাম হৈ যাব হা ইয়াতে দিব বুলি ন আৰু
এনে কোনখন বিনদ যে আছে ত
এখানতে আছো
অ বেইটোই এ সেই সেই সেহান গাও নহয়টো গমছা নাই
হম
সেইখখন গাওঁ নহয় ত
উম
তাৰ আগতে যোনখন গাঁৱত বসবাস কৰিছিলে
উম
সেইটোনই
উম উম
অ চব একে মোৰ নিচিনা বুলি নাই যে মই দিম বুলি কৈছো দিমেই এইটো এনেকুৱা নহয় অ ভাই এইফালে যাক অ এই ফালে এই ফালে স ফালে যাব নালাগে নহয়
অ অ
উ
দে হব দে আ
উ